হেল্ল'
হেল্ল' অ ভাল তোমাৰ
ভালে আছো দিয়া ভালে। কি কৰি আছা পিছে
মই আছ আছো এনে আছো তুমি
আছো এনে
অ মই ভাবিছিলো আজি আমি সত্ৰৰ ওপৰত অলপ আলোচনা কৰিম বুলি ভাবিছিলো
অ কৰিব পাৰি ভাল বিষয় এইটো সত্ৰতো বহুত ভাল শিকিব পাৰি বহুত
উম এনে তুমি সত্ৰৰ বিষয়ে কি জানানো
অসমকতো সত্ৰ নগৰী বুলি কয় ক'ব যদি যোৱা যায় সত্ৰ নগৰী বুলি কোৱা যায় অসমক কাৰণ অসমতটো খুব বেছি দেখা যায় মাজুলীত বহুত সত্ৰ দেখা পোৱা যায় মাজুলী বৰপেট টা সত্ৰ বহুত দেখা পোৱা যায় আউ উজনি অসমৰ সিমান নাই মাজুলী আৰু বৰপেটাতে বহুত বহুত খিনি ভালে খিনি দেখা পোৱা যায় তাতে কাৰণ মা জুৰি অনেকে মাজুলীত যেনেকৈ কমলাবাৰী সত্ৰং আৰু কোৱা ভাল ভাল সত্ৰও তাতে আৰু সত্ৰ সত সত্ৰবিলাকৰ সংস্কৃতিও বহুত বেলেগ বেলেগ বহুত ভিন্ন ভিন্ন আৰু যেনেকুৱা ও তেওঁলোকৰ হ সৰুৰে পৰাই তেওঁলোকক তাল খোল এইবিলাকৰ প্ৰশিক্ষণ দিয়া হয় সৰুৰ পৰা আৰু তেওঁলোকেতো ধূতি পিন্ধিয়েতো যায় অছ আকৌ তেওঁলোকৰ বিদ্যালয় বিলাকতো সত্ৰবোৰৰ যিমান ভাল আৰু সংস্কৃতি বিলাকো তাত তেওঁলোকৰ বহুত ভাল এনে তোমাৰ মতে কি হেল্ল' হেল্ল' তোমাৰ মতে এনেকে কি হয়, কি হোৱা দেখা যায়। উম্, ভালে হয় ক'ত। কোনখিনি। কতান প় পাইচ কত অ' হয় হয়, স্মৃতিৰ পৰা দেখা পাই। পাৰ্থক্য সত্ৰ হেম কৰে হাজাৰ সত্ৰ তাৰপিছত। ছত্ৰ সংস্কৃতি মাজুলী। ছত্ৰ। সত্ৰ হ'ল অসমীয়া নৱবৈষ্ণৱ ধৰ্ম বাকৰণ। ধৰ্মীয় সমাজ এটা সাংস্কৃতিক প্ৰতিষ্ঠান। পোন্ধৰশ ষোল্ল শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে। অনুষ্ঠানসমূহ প্ৰতিষ্ঠা কৰিছিল। এসময়ত ধৰ্মৱস্থান সমাজ পিছ অসমীয়া কলা নৃত্য, ধৰ্ম কিবা ধৰ্ম কাম কাজৰ শক্তি ধৰ্মৰ নীতি-নিয়ম পালন যদি সত্ৰৰ বিষয়ে ক'ব পৰা যায়। মূল কেন্দ্ৰসমূহ হ'ল মুঠ আছে পয়ষষ্ঠিখন সত্ৰ আছে। তাৰ ভিতৰত প্ৰায় বাইশখন সত্ৰ মাজুলীত অৱস্থিত। আউনিআটি সত্ৰ আৰু উত্তৰ কমলাবাদী সত্ৰ অন্যতম। সত্ৰসমূহত আহ সত্ৰসমূহত।
উম।
সত্ৰসমূহত বহুতো হেল্ল'! শুনি আছ? সত্ৰসমূহত বহুতো ধৰ্মীয় সংস্কৃতি দেখা পোৱা যায়।
উম।
আৰু
মোৰতো সত্ৰসমহতটো এতিয়া পষষ্ঠিখন সত্ৰ দেখা পোৱা যায়। সত্ৰ।
উম অ'
তাৰ ভিতৰত প্ৰায় বাইশখন সত্ৰ ব্ৰক্ষ্মপুত্ৰ। মাজুলীতে অৱস্থিত। এনে সত্ৰ কেইখনমান নাম ক'ব পাৰিবা নে?
মই, মই জানাত সত্ৰ মাজুলিৰ মাজুলিত থকা আউনীআটী সত্ৰ, কমলাবাৰী সত্ৰ। তাৰপিছত আৰু উম বৰপেটা, বৰপেটাত আছে, তাৰমানে ভাল ভালদৰে ভালদৰে নামবিলাক নাজানোঁ। এনে মই জনাত আমাৰ গুৰুজন শংকৰদেৱ আৰু মাধৱদেৱে তাৰমানে এই
গুৰুসত্ৰ হেৰি কৰিছিল সত্ৰবোৰ বহুত ভাল। এই সত্ৰ সংস্কৃতিবোৰ বহুত ভাল তাৰপিছত তাৰপিছত বহুত ভাল হোৱা দেখাইছে, সত্ৰ সংস্কৃতি বোৰ। আহ মোৰ সত্ৰ সংস্কৃতি এই সত্ৰবোৰ আহ অ' বহুত ভাল লগা আছে, সত্ৰ সংস্কৃতিবোৰ বহুত দৰ্শন বহু প্ৰয়োজন শৈলী। তাৰপিছত সত্ৰতো আহ সাংস্কৃতিক সত্ৰৰ মাজেৰ অসমৰ বিখ্যাত আহ সত্ৰীয়া সংগীত। দেখা পোৱা যায়। তাৰ পিছত
ভাৰতৰ সত্ৰ সংস্কৃ সংস্কৃতিবোৰ উম বহুতো বহু-বহুত ক্ষেত্ৰত হ'ব পাৰে অহ, বহুত অহ, কৰে-কৰে-কৰে মানে বৈষ্ণৱতো প্ৰচাৰ হওঁক। তাৰপিছত আৰু আৰুতো বহুত
উম, অসমীয়া সত্ৰ তাৰপিছত উম
আৰু নিৰ্দিষ্ট যেনেকুৱা আহ, অসমীয়া সত্ৰ আউনীআটি সত্ৰ বা সুন্দলীভাব সত্ৰ। বহুত
উম।
ক'ত?
হয়, হেল্ল'। তাৰমানে তোমাৰ সত্ৰবিলাকৰ বিষয়টো মানে জ্ঞানটো তাৰমানে আছে তাৰমানে, এনেই তুমি কোনবিলাক তাৰমানে হেৰি সত্ৰত গৈ পাইছা তুমি এতিয়ালৈকে?
মই হ'লে উম, কোৱা নাই মানে মাজুলীত গৈ পাইছোঁ আৰু মাজুলীত।
উম, এই তুমি মাজুলীৰ তাৰমানে
মাজুলীত, মাজুলীতো বহুত সত্ৰ দেখা পোৱা যায় মাজুলীত। কাৰণ বৰপেটা সত্ৰ উম, যেনে মহাপুৰুষ মানে উম যদি মহাপৰুষ শ্ৰী শ্ৰী মাধৱদেৱে পোন্ধৰশ সত্তৰ খ্ৰীষ্টৰ স্থা পন কৰা সুন্দৰীয়ে সত্ৰ অসমীয়া সংস্কৃতি আৰু ধৰ্মীয় ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঐতিহ্য বহন কৰি আছে। বৰপেটা যদি সত্ৰ জুৰি স্থাপনৰ পৰা তেৰ বছৰত এই সত্ৰ স্থাপন হৈছিল, মাধৱ গুৰুজনাই ইয়াত মাধৱদেৱে ষোল্ল বছৰ ছয়মাহ কাল আহ, অতিবাহিত কৰিছিল আৰু
হেল্ল'।
তেওঁৰ ৰচনা বহুতো সম্পূৰ্ণ হৈছিল। আৰু এই সময়ত মাধৱ গুৰুজনাই সুন্দৰীয়া সত্ৰত থকা সময়ত বিভিন্ন ধৰ্মীয় গ্ৰন্থ ৰচনাৰ দায়িত্ব মাধৱদেৱক অৰ্পণ কৰিছিল। কিন্তু যদি ক'ব লাগিলে ব্যস্ততাৰ মাজত ত' এইবিলাক সম্পূন্ন হোৱা নাছিল। তেওঁ এই আহ, ভৱিষ্যতৰ সপোন দেখিছিল সত্ৰ স্থাপনৰ।
উম, আৰু উম ক'ব লাগিলে সুন্দৰীয়া সত্ৰ তাৰপিছত
এনেই তুমি মা, এনেই ম শংকৰদেৱে-শংকৰদেৱে যেতিয়া প্ৰথম তাৰমানে সত্ৰ নিৰ্মাণ কৰিছিল, প্ৰথম তাৰমানে যোনখন সত্ৰ তাৰমানে হেৰি কৰিছে, সেইখন সত্ৰৰ নামটো তুমি জানানে?
এইখন সত্ৰ উম, মোৰ মতেদি মই সেইখনতো গম নাপাওঁ সেইখন, এ তুমি জানা নেকি?
এনে, ময়ো ভালদৰে নাজানো, এনেই শংকৰদেৱে যেতিয়া নিজৰ প্ৰাণটো তাৰমানে প্ৰাণটো তাৰমানে হেৰি কৰিছিল। আৰু যেতিয়া মণিকূটৰ ভিতৰত লুকাই গৈছিল, সেইখন কোনখন তাৰমানে সত্ৰত তেওঁ অসৎ ত্রত তেওঁ তাৰমানে তেওঁ নিজৰ মণিকূটৰ ভিতৰত তাৰমানে লুকাই গৈছিল, তুমি জানানে সেইটো?
উম, সেইখনতো এইখন মণিকূটৰ ভিতৰত উম। সেইখন গম নাপাওঁ, সেইখন মই এনে ভালকে গম নাজানো এইখন।
উউম। নাই, মই শুনিছ শুনিছিলো কিন্তু নামটো ঠিকদৰে মনত নাই। আৰু এনে হেৰি কি বুলি কয়, শংকৰদেৱে শংকৰদেৱে যেতিয়া প্ৰাণ প্ৰাণটো তাৰমানে, উম তেওঁ মণিকূটৰ ভিতৰত লুকাই গৈছিল, কিমান চনত লুকাই গৈছিল সেইটো তুমি জানা নেকি? এনে কিমান চনত
মণিকূটৰ ভিতৰত উম
সেইটো সেইটো নাই, সেইটো মই মানে সেইটো মনত নাই মোৰ, এইটো আছিলে মনত কিন্তু এতিয়া মনত নাই। তুমি জানা নেকি? শংকৰদেৱে বহুত নাম বিষ্ণু প্ৰচাৰ কৰিছিল ন', বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ সময়ত বহুতো সত্ৰ স্থাপন কৰিছিল। আৰু তেওঁক সহায় কৰিছিল মাধৱদেৱ মাধৱদেৱ
হেল্ল', হেল্ল'।
অ'। আজি বহুত কথা পাতিলোঁ সত্ৰৰ ওপৰত। ভাল লাগিল তোমাৰ লগত কথা পাতি। ধন্যবাদ।